কোৱা অ কোৱা শুনিছো
আহ ব্যস্ত আছিলা নেকি
নাই এনেই শুই আছিলো কিনো কৰিম আৰু তুমি কোৱা কি কৰি আছা
অ ময়ো এনে আছিলো ৰবা পাছে ভাত পানী খালানে নাই
নাই মায়ে বনাই আছে তুমি খালা
নাই নাই ময়ো হোৱা নাই ৰবা খাম আকৌ মায়ে এতিয়া মাতিপয়ে খাবলৈ এয়া খোৱাৰ আগতে মই মানে এনে ভাবিলো আজি তোমাৰ লগত এয়া অলপ শিক্ষাৰ ওপৰত গুৰুত্বৰ ওপৰতে কিবা অলপ আলোচনা কৰিলো হয় তুমি কি বুলি ভাবা এনেই
হয় একদম ভাল আলোচনা কৰিব ওলাইছে কোৱাচোন পিছে
অ এ মানে যে শিক্ষাই হৈছে ন আমাৰ জীৱনৰ জ্ঞান বা দক্ষতা বা নৈতিক অতা আৰু মূল্যবোধৰ মূল্যবোধ আহৰণ কৰা এক প্ৰক্ৰিয়া ন শিক্ষাৰ পৰা আমি বহুতো জ্ঞান লাভ কৰিব পাৰো বতো আমি আ বাহিৰা জ্ঞানো লাভ কৰিব পাৰো আমি বহুত বিষয়ে জানিবও পাৰো শিক্ষাৰে শিক্ষাই মানে আমাক বহুতে এজন ভাল নাগৰিক কৰি তোলে ন
হয় একদম ঠিকেই কছ তুমি এতিয়া চাবা মানে শিক্ষা হল সেই চাবি যাৰ দ্বাৰা আমি মানে জীৱনৰ সকলো দুৱাৰ খুলিব পাৰো নাবা শিক্ষাৰ পৰা আমি বহুতো কথা জানিব পাৰিছো আমি মানে বাহিৰত জ্ঞানবিলাক জানিব পাৰিছো বা বাহিৰত কি কেনে কোৱা হৈছে আমি এইবিলাক জানিব পাৰিছো বা শিক্ষাৰ কাৰণে আজি আমি ইমান সফলতা হৈ কিনে আমি ডাঙৰ মানুহ হওক পাৰিছো বা বহুতো কথা জানিব পাৰিছো হয়নে নহয় কোৱাচোন
হয় হয় পাছে এনে এ চাবা যে শিক্ষাই আহ শিক্ষাই আমাৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰত সফল হবলৈ প্ৰয়োজনীয় জ্ঞান আৰু আত্মবিশ্বাস অ আত্মবিশ্বাস দিয়ে ন ই মানুহক আত্মনিৰ্ভৰ কৰি তোলে আৰু সমস্যাৰ সমাধান কৰিবলৈ সক্ষম কৰে বা চাবা যে সেইবাবে শিক্ষাক আমি জীৱনৰ অ মূল ভেটি বুলি কোৱা হয় এ যেনেকৈ চাবা এতিয়া শিক্ষাই আমাক এ আত্মনিৰ্ভৰশীল হবলৈ শিকাইছে বা যেনেক হয় সমস্যা বহুতো আমাৰ সমস্যা জীৱনৰ সমস্যা আহি পৰে ন সেইবোৰৰ পৰা আমাৰ সমা সমাধান হ'ব শিকাইছে আমি যদি কিবা কেতিয়াবা যদি আমি বিপদত পৰো শিক্ষা শিক্ষাৰ পৰা আমি এইখিনি জানিছো যে কোনটো কাম কৰিলে আমাৰ এইটো সমস্যাৰ পৰা আমি এনেকোৱাকৈ মানে বিপদৰ পৰা পাৰিম আমি এইবোৰৰ বিষয়ে জানো আৰু প আহ পাছে তুমি এনে শিক্ষাৰ মূল উদ্দেশ্য কি বুলি ভবানো
এতিয়া চাবা হা মানে তোমাৰ মানে আমাৰ মানে শিক্ষা বহুতো গুৰুত্ব ধ শিক্ষা আমাৰ মানে অজ্ঞানত আন্ধাৰ দূৰ কৰে বা কি ভাল কি বেয়া বা কি সত্য মিছা এইবোৰ মানে বিচাৰ কৰিব পাৰে শক্তি শিকাই দিয়া হয় ন নহয় কোৱা এতিয়া চাব আমি শিক্ষাৰ পৰা মানে ধৰা কি ভাল হয় আমাৰ কাৰণে কি বেয়া হয় আমি জানিব পাৰিছো বা আমি কেতিয়াও মানে বেয়া কথা কব নালাগে সেইটো শিকাইছে আমাক বা আমি সদায় সত্য কথা লাগে মিছা আমি কেতিয়াও ক'ব নালাগে আমাৰ এইবিলাক কথা আমাক শিকাইছে বা অসমৰ মহাপুৰুষ শংকৰদেৱ বা মানৱৱীয় শিক্ষাৰ জৰিয়তে সমাজ সংস্কাৰ কৰিছে তথাবা এতিয়া মানে অ শংকৰদেৱ মাধৱ দেৱৰ কিছুমান শিক্ষা দাৰাতো আমি আজি ইতিহাস মানে ইতিহাসৰ পাতত আমি পঢ়িব পাৰিছো আগৰ সংস্কৃতি বিলাক বা সমাজৰ বিলাকৰ কথা বা সংস্কৃতিৰ নীতি নিয়মৰ কথাবিলাক আমি শিকিব পাৰিছো হয়নে নহয় কোৱাচোন
হয় এইটোতো হয়ে আমি বহুতো এ এয় এ শিক্ষাৰ পৰা আমি বহুতো কথা ক জানিবলৈ পাইছো শিক্ষাই আমাক বহুত জ্ঞান দিছে বা বহুত আমি অ বাহিৰৰ দেশত গৈয়ো গম পাইছিলো শিক্ষ শিক্ষাৰ মানে কিমান গুৰুত্ব শিক্ষা নহ'লে আমাৰ জীৱনটো একোৱে নহয় ন! সেয়া যেনিবা এতিয়া আৰু পাছে যে শিক্ষাৰ মূল উদ্দেশ্যই কেৱল পৰীক্ষা ভাল নম্বৰ পোৱাই নহয়তো, যথেষ্ট নহয় এইখিনিয়ে। আমি এজন অঁ সৎ বা সচেতন আৰু দায়িত্বশীল ব্যক্তি গঢ়ি তোলে ন খায় আৰু লগতে সমাজ আৰু উন্নয়নত অৰিহণা যোগাব পৰা নাগৰিক সৃষ্টি কৰে। শিক্ষাৰ পৰা মানে বহুতো এ মানুহে বা বহুত ডাঙৰ ডাঙৰ মানুহ হৈছে। যেনেকৈ চাবা পুলিচ, আই এ এছ অফিচাৰ বা ডক্টৰ উকিল, ইঞ্জি শিক্ষাৰপৰাই শিক্ষাৰ জৰিয়তে। আৰু পাছে তুমি এনে ভাবা নে যে শিক্ষাৰ কেৱল পৰীক্ষাত ভাল নম্বৰ পোৱাতোৱে উচিত বুলি।
চবেতো এতিয়া কি কয় শিক্ষা মানে পৰীক্ষা ভাল নম্বৰ পোৱা উচিত হয়। কিন্তু কিন্তু আমি অকল পৰীক্ষা ভাল নাম্বৰ পোৱাৰ কাৰণে নহয়, এতিয়া চোৱা শিক্ষাৰ দ্বাৰা আমি বহুতো কথা জানি পাৰিছো বা আমি এটা ভাল নাগৰিক হ'ব পাৰিছো। বা আমি ভাল মানুহ এজন মানে আমি অকল শিক্ষাৰ মানে পৰী শিক্ষ কাৰণে নহয় কেৱল ভাল নম্বৰ পোৱাৰ কাৰণে নহয় আমি অ কেনেকুৱা কাৰ কেনেকুৱা মাত-বোল কৰিব লাগে বা কেনেকুৱা মানে ধৰা আমি কেনেকুৱা ভা কেনেকুৱা নাগৰিক হ'ব লাগে বা আমি ভাল নাগৰিক হ'ব লাগে, সচেতন হ'ব লাগে মানে বহুতো কথা এনেকুৱা আমাৰ শিক্ষাৰ দ্বাৰা আমি জানিব পাৰিছো কেনেকুৱা লগত আমি কি কথা হ'ব লাগে বা ধৰা আমি কিবা তোমাৰ ধৰা কাম কৰিব যাবা, আমি ইন্টাৰভিউ দিব যাওঁ সেইবিলাক কথাও মানে আমি কেনেকুৱা ক'ব লাগে মানে সেইবিলাক আমাৰ শিক্ষাৰদ্বাৰা আমি জানিব পাৰিছো হয় নে নহয় কোৱাচোন?
হয় হয় আমি শিক্ষাৰ পৰাইতো বহুতো এনেকুৱা ডাঙৰ মানুহ হ'ব পাৰিছো। কাৰণ ওচৰ-পাজৰে বিদ্যালয় শিক্ষাই আমাৰ আহ পাঠ্যপুথিৰ জ্ঞান লাভ কৰো, কিন্তু আৰু জীৱনৰ অভিজ্ঞতাই আমাৰ পৰিয়ালৰ আৰু সমাজৰ পৰাও বহুত কথাই শিকিব পাৰি। শিক্ষা হৈছে এক আজীৱন চলি থকা প্ৰক্ৰিয়া ন। ই মানে কেতিয়াও আমি খতম হৈ নপৰে। কেতিয়াও আমাৰ পৰা খতম হৈ নাযায় আৰু শিক্ষা শিক্ষা যে সৰু শিশুৰ পাই যাবা তুমি ডাঙৰ যিমান বুঢ়া বয়সৰ ব্যক্তিলৈকে চাবা তুমি নাচাও কিয়, যিমান ডাঙৰ ব্যক্তি মানে বুঢ়া ব্যক্তি হ'লেও সিহঁতে এতিয়াও এতিয়াও মানে সিহঁতে শিক্ষা লাভ কৰিব পাৰিব এনেকুৱা মানে শিক্ষাৰ মানে একো সত এ খতমে নাই মানে কেতিয়া মানে এ অ কেতিয়াও মানে খতমে হৈ নপৰে। শিক্ষাই আ জীৱনৰ চলি থকা এটা প্ৰক্ৰিয়া মানে। শিক্ষা মানে আমাৰ লাইফৰ জীৱনৰ প্ৰক্ৰিয়া আৰু বৰ্তমান যুগতটো আৰু বি প্ৰযুক্তিৰ যুগ ন। নতুন-নতুন আৱিষ্কাৰ আৰু পৰিৱৰ্তনৰ লগত খাপ শিক্ষা অতি প্ৰয়োজনীয়। চাবা এতিয়া আমি কিবা এটা অ এখন এচতি এটা আনিছ যিটো আমি কিবা বিষয়ে জানিব লাগে, আমি শিক্ষাৰ পৰাই অ বিষয়ে শিক্ষা শিক্ষা আমি জানিলেহে আমি জানিম যে এচিটো কেনেকৈ আমি চলাম, চলাব লাগিব। বা কেনেকৈ অন-অফ কৰিব লাগিব। এইবাৰ আমি জানিব লাগিব। শিক্ষাৰ পৰাই আমি এইবোৰ
হয়, একদম ঠিক শিক্ষিত মানুহে নিজৰ ভৰিত থিয় হব পাৰে চাকৰি বা ব্যৱসায়ৰ, কিন্তু মানে সিহতি সকলো শিক্ষা দৰকাৰ আৰু আজিকালি চাবা ব অসমৰ বহু ল'ৰা ছোৱালী শিক্ষা বলতে ডাক্তৰ, ইঞ্জিনিয়াৰ, শিক্ষি মানে শিক্ষক হৈছে। এ চাবা আৰু মানে যদি আমি শিক্ষা নাপালোহেঁতেন আমি ইমান ভাল ডক্টৰ বা ইঞ্জিনিয়াৰ বা শিক্ষক পাৰ নোৱাৰিলোহেঁতেন আৰু চাবা এ অ কেৱল কিতাপ পঢ়িলে শিক্ষা নহয়। সততা বা শৃংখলা বা সময়ৰ মূল্য, ডাঙৰৰ সন্মান এইবোৰো শিক্ষাৰ অংশ। বিদ্যালয়, নামঘৰ, পৰিয়ালৰ পৰাই আমি এইবোৰ শিকো। এতিয়া চাবা। আমাৰ মানে কি তোমাৰ ধৰা এতিয়া আমি চাবা শিক্ষা আমি লৈ কিন্তু আমি ডাঙৰক সন্মান কৰিব নাজানো বা আমি শৃংখলা মানি চলিব নাজানো বা সততা বা সময়ৰ মূল্য যদি আমি এইবিলাক নামানো আমাৰ মানে শিক্ষাৰ অংশই নহব ন কাৰণ চাবা এতিয়া আমাৰ অকল পৰীক্ষা ভাল নম্বৰ পোৱাই আমাৰ শিক্ষা নহয়। আমাৰ ডাঙৰ লগ কেনেকুৱা সন্মান কৰিব লাগে বা আমি কেনেকুৱা মানি চলিব লাগিব বা সময় মূল্য বা এইবিলাকো আমাৰ শিক্ষাৰ আহ শি হয় ন এটা।
হয় হয় আৰু চাবা যে আজিকালিতো তুমি গমেই পোৱা যা অনলাইন শিক্ষাৰো সুবিধা আছে। অনলাইন শিক্ষাৰ জৰিয়তে ঘৰত বহিয়ে আমি বিশ্বৰ ভালে ভালে ভাল ভাল শ শ শিক্ষকসকলৰ পৰা আহ বহুতো শিক্ষা লাভ কৰিব পাৰিছো বা সময় আৰু ধন দুয়োটাই ৰাহি হৈছে আমি কি আমি মান মানে অনলাইন অনলাইন আমি শিক্ষা লবলৈ হ'লে আমি এতিয়া এই গৰমে গৰমে আমি বিদ্যালয়লৈকে যাব নালাগে আমি অনলাইনৰ পৰা অনলাইনৰ জৰিয়ত যোগেদি আমি শিক্ষা আহৰণ কৰিব পাৰিম বা আমাৰ টকা খৰচ নহব আমাৰ বাছৰ ভ়াও বাচি যাব। সেনেকুৱা আৰু লগতে নিজৰ সুবিধা মতে অধ্যয়ন কৰিব পাৰি আহ পৰা যায় এ অঁ শিক্ষাৰ পৰা তুমিতো জানায়ে ন।
হয় হয় আ চ মান যি দেশৰান মানুহ শেই। সেই দেশ উন্নত এতিয়া চাবা তোমাৰ ধৰি মানে এতিয়া চাবা বেক মানে বিশেষ বেছিকৈ আৰু উন্নত হোৱা দেেশ তোমাৰ জাপান কৰিয়া মানে কোৰিয়াৰ বা দৰে দেশে কি বৰতে আগবাঢ়ছে এতিয়া অসমত। উ মানে আগবাঢ়ি আগবঢ়াই নিবলৈ অঁ প্ৰতিটো শিকু মানে শিশু স্কুল যাবলৈ অঁ যাব লাগিব বা নাৰীৰ শিক্ষা সমাধান হৈছে চব আগৰ মানুহ বিলাকৰ এনেকুৱা আছিল যে মানে ছোৱাল ল'ৰাবলাককো শিক্ষা দিছিলে কিন্তু ছোৱালী বিলাকক কি মানে এনেকুৱা আছিলে যে। শিক্ষাত দিয়া নাছিল কাৰণ তেওঁলোকেতো মানে শিক্ষা কৰি কিনে মানে পঢ়ি কিনে কি কৰিব পিছততো বিয়া হ'ব লাগিব ঘৰৰ কাম কৰিব বুলি কিনে মানুহ বিলাক এনেকুৱা ভাবি কিনে মানেোৱালী বিলাকক পঢ়োৱা নাছিলে কিন্তু আজিকালি এনেকুৱা মানে নাই আজিকালি লৰা ল'ৰা ছোৱালী দুটাই সমানে ল'ৰা কো শিক্ষা দিব লাগে ছোৱালীকো শিক্ষা দিব লাগে চাবা এতিয়া ছোৱালীয়ে ইমান মানে আৰু আজিকালি বিশেষকে ছোৱালী বিলাক ইমান মানে ডাঙৰ ইঞ্জিনিয়াৰ হব পাৰিছে বা ডাক্তৰ হব পাৰিছে চাবচোন। মান আজিকালি ছোৱালী মানে বহুতো আগবাঢ়ি গৈছে হয় নে নহয় কোৱাচোন।
হয় হয় এইটো হয়।
আগ আগৰ মানুহ বিলাকে যদি ছোৱালী বিলাকো যদি পঢ়িব দিলে হয় তেন্তে আগৰ মানুহ মানে আগৰ আগৰ ছোৱালী বিলাকো আজি ভাল ড্ক্তৰ বা ইঞ্জিনিয়াৰ বা শিক্ষক বা বহুতো এনেকুৱা ধৰণৰ হ'ব পাৰিলে হয় বা সফলতা হ'ব পাৰিলে হয়।
উ হয় হয় এইটোতো হয়য়ে আগৰ দিনৰ যদি মানুহবোৰে ছোৱালী বোৰক এনেকে ভালকৈ শিক্ষা দিলেহেতেন আজি বহুতো আহ ছোৱালীৰ জীৱন ভালে থাকিলে হয় বহুতৰ অ জীৱনতটো মানে ভাল সফল হলতে ইহঁতে ভৱিষ্যতটো ভাল হ'ল হয়। আজি এনেকৈ ঘৰত কাম কৰি খাব নলগা হ'লহেঁতেন আৰু চবতে শিক্ষাৰ ভূমিকাই কেৱল জ্ঞান দিয়াই নহয় তেওঁলোকে ছাত্ৰ -ছাত্ৰী আহ ছাত্ৰ- ছাত্ৰী গঢ়ি তুলে নহ শিক্ষকে তেওঁলোকে সঠিক পথ প্ৰদৰ্শন কৰে আৰু জীৱনত সফল হবলৈ অনুপ্ৰেৰণা দিয়ে এজন ভাল শিক্ষয় সমাজৰ অমূল্য সম্পদ ন আমাক এজন ভাল শিক্ষকে বহুতো জ্ঞান লাভ কৰিবলৈ শ শিকাইছে অ সন্মান কৰিব শিকাইছে মৰম কৰিব শিকাইছে বহুত আমাক ভাল ভাল। বস কথা শিকাইছে এজন ভাল শিক্ষকে যিহেতু
হয় তত শিক্ষা হয় মানুহৰ তৃতীয় চগৰে এই চকুৰে আমি পৃথিৱীখন দেখো হয় নে? গতিকে মানে চাবা এতিয়া আমি যদি শিক্ষা যদি নাপালোহেঁতেন বা আমি কৰিব। নাপালো হেতেন আজি আমি ই ভ মানে সফলতা নাপালোহেঁতেন বা আমি ভাল মানুহ বা মানে ভাল বা চাকৰি আমি নাপালোহেঁতেন
হয় শেষত পাছে মই এতিয়া এইখিনিয়ে ক'ব লৈছে যে শিক্ষাই জীৱনৰ আটাইতকৈ মূল্যবান সম্পদ ন ই মানুহক জ্ঞানী আৰু আত্মনিৰ্ভৰশীল কৰি তোৰে বা সচেতন সচেতন হবলৈ শিকাই আহ শক্তিশালী কৰি তুলিছে সেই শিক্ষাই আমাক অঁ আছে আজি তোমাৰ লগত এই শিক্ষাৰ গুৰুত্বৰ বিষয়ে বহুতো কথা জানিব পালো মই নজনা বিষয়ে জানিলো তোমাৰ পৰা কথা পাতি আলোচনা কৰি ভাল লাগিলে
হয় তোমাৰ লগতো মানে কিছুমান কথা জান মানে জানিলো বা যিবিলাক কথা মই জানিব প মানে গম পোৱা নাছিলো তোমাৰ পৰা মই গম পালো আশা কৰো পিছলৈ আমি কথাবিলাক আলোচনা কৰিব পাৰো
অঁ নিশ্চয় পাম দিয়া দিয়াতে ধন্যবাদ
দিয়া ধন্যবাদ।